হেল্ল'
হেলল' মনিছা ন
হয় - হয় - হয় মই শুনি আছো তুমি শুনিছানে?
শুনিছো শুনিছো কি কৰি আছা তুমি
অ মই এয়া আছিলো অকমান এনেই তুমি কি কৰি আছিলা
ময় এয়া চাহ তাহ খাই উঠিছো তোমাৰ চাহ তাহ খোৱা বোৱা হল নাই বাৰু।
অঁ খোৱা বোৱা হ'ল বাৰু অঁ
বাকী খবৰ খাতি ভালেই নহয় ন
খবৰ খাতি ঠিকে আছে বাৰু তোমাৰ ভালে নহয়।
ভাল ভাল
অ, তাকে বাকী ঘৰত সকলোৰে ঠিকে আছে।
আছে আছে ঠিকেই আছে সকলোৱে ঠিকেই আছে উম, তাকে বহুত দিন হ'ল তোমালৈ কোনো ফোন চোন কৰা নাই আজি বোলো ফোন এলাকে কৰো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি।
অ ভালে কৰিলা ভালে কৰিলা তাকে কিহৰ ওপৰত পাতিম বুলি ভাবিছো
অ তোমাৰ এতিয়া আমি এ কথা পাতিবলৈ ওলোৱা বিষয়টো এনে ধৰণৰ মানে তুমি আজাল যি খতি বাতিত যে হৈছে সেই তাৰ বিষয়তে অলপ কথা পাতো বুলি ভাবিছো কেনে হ'ব বাৰু বিষয়টো
অ, হয় নেকি বেয়া নহয় বাৰু ভালে ভাবিছা তুমি।
হয় - হয় প্ৰথমতে তুমিয়ে কোৱাচোন বাৰু মানে এ কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ ফলত আহ আমাৰ যে আমাৰ ক্ষতি হৈছে নে তাৰ পৰা আমি লাভদায়ক হৈছো তাৰ বিষয়ে এ এ এটা শব্দত কোৱাচোন বাৰু কি কোৱা
অ হয় আচলতে ক'বলৈ গ'লে আমি মানে তোমাৰ ইমান লাভজনকো হোৱা নাই আৰু একেবাৰে তোমাৰ লোকচানো হোৱা নাই আচলতে আ সকলো বস্তুৰে মানে ভাল বেয়া দুইটা গুণেই গুণ থাকে কিন্তু কি দেখা যায় যে অত্যধিক পৰিমাণৰ কীটনাশক দ্ৰব্যৰ মানে প্ৰয়োগৰ ফলত মানে মানুহৰ মৃত্যুৰ মানে সেই মানে মানে বস্তুখিনি মানুহৰ মৃত্যু জৰিকে দেখা গৈছে মানে
হয় হয় একদম তুমি ঠিক কথা কৈছা এতিয়া চাবলৈ গলে কি হয় আমি আগৰ দিনত কি আছিলে আগৰ দিনত অ তোমাৰ খেতি বাতিত অ কৃষি তোমাৰ আগতে ব্য্ৱহাৰ কৰিছিলে গৰু গৰ তোমাৰ আহ, পচন সাৰ তেনেধৰণৰ সাৰ প্ৰয়োগ কৰিছিলে আৰু তেতিয়া আছিলে তোমাৰ এ কেচু - কেচু মতা হয় আৰু কেচু আচলতে কৃষকৰ পৰম বন্ধু বুলি কয় সেইটো কথা তুমি জানা নাই
হয় হয় জানো জানো
অ, হয় - হয় কিন্তু তাৰ বিপৰীতে কিন্তু আজিকালি কি হৈছে আজিকালি আমাৰ আহ যি খেতি বাতি তাত কি কৰিছে আজিকালি কীটনাশক দ্ৰব্য হওক। পোক মৰুা মাৰিবৰ বাবে নতুবা ভালদৰে পাচলি হব কাৰণে ৰাসায়নিক আহ কিছুমান পদাৰ্থ প্ৰয়োগ কৰিছে কিন্তু আচলতে সেইবোৰ প্ৰয়োগ কৰাৰ ফলত আমাৰ কোনো মানে আমাৰ যিমানখিনি মানে আমি তাৰ আহ লাভদায়ক হব লাগিছিল সিমান খিনি হোৱা নাই কাৰণ যেতিয়া সেই কীটনাশক দায় দ হওক ৰাসায়নিক দ্ৰব্য যেতিয়া আমাৰ খেতি বাতিত আহ মানে সিচি দিয়া হয় তেতিয়া মানে তোমাৰ আমাৰ যি মাটিৰ গুণাগুণটো সেই গুণাগুণটো একেবাৰে নাইকিয়া হৈ যোৱা আগতে গৈছে আজিকালি গম পোৱা নাই তুমি কথাটো।
অ হয় হয় সেইটো ঠিক কথা কৈছা।
অ সেয়াই আৰু মানে তোমাৰ এতিয়া আগৰ দিনত যিবোৰ আছিল যেনে। তেনে ধৰণৰ আগতে খেতি বাতি হয়। আজিকালি সেই তেনেধৰণৰ খেতি বাতি নহয়। কাৰণ আজিকালি যি মাটিৰ গুণ মানে যি মাটিৰ তোমাৰ মানে ম মাটিবোৰ আছিল যেনেধৰণৰ আহ তেনেধৰণৰ আজিকালি গ থকা নাই কাৰণ এইবোৰ ইমান ৰাসায়নিক দ্ৰব্য হওক কীটনাশক দ্ৰব্য সেইবোৰ মানে যেতিয়া প্ৰয়োগ কৰিছে মানে অধিক পৰিমাণে তাৰ ফলত আমাৰ মাটিৰ গুণাগুণ একেবাৰে হ্ৰাস পাই গৈছে সেই কথাটোৰ। কাৰণে আচলতে আমাৰ সেইখিনিত আমাৰ লোকচানো হৈছে বাৰু কাৰণ আমি এডৰা খেতিত তেতিয়া আগতে যদি মানে আমি খেতি কৰিছিলো এডৰা খেতিত এ প্ৰতি বছৰে খেতি কৰিছিলো। কিন্তু এতিয়া মানে ৰাসায়নিক দ্ৰব্য ছটিয়াই দিয়া পিছত সেই এ ধৰা মাটিত মানে পিছৰ বছৰ লৈ খেতি কৰিবৰ উপযোগী হৈ নুঠা নিচিনা হৈ গৈছে কথাত।
হয়, হয়।
তাকে আমি। সেই কীটনাশক দ্ৰব্য সমূহ হওক ৰাসায়নিক পদাৰ্থসমূহ আমি মানে তাত ব্যৱহাৰ মানে মানে কৰিব নালাগে আচলতে সেই। এই বস্তুটো আমি ত্যাগে কৰিব লাগে কাৰণ আমাৰ এতিয়া গৰু গোবৰ আছে তোমাৰ এ মই প্ৰথমে কৈ গৈছো। কি কেঁচু খেতিয়কৰ পৰাও মতো কেঁচু মতাৰ পৰা আমাৰ কিমান সাৰ পায় সেইয়াৰ ফলতো আমাৰ মাটি আগতেতো। তেনেকেই আমাৰ এ খেতি বাতি হৈছিল তেতিয়াতো কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাছিল আৰু সেইবোৰ প্ৰয়োগ নকৰাৰ কাৰণে আগতে কিমান মানে আমাৰ খেতি বাতি মানে উৎপাদন হৈছিল কিন্তু তাৰ তুলনাত আজিকালি খেতি বাতি আহ বহু সংখ্য্ক মানে কমি গ'ল আৰু যদি খেতি বাতি মানে বেছি হৈছেও সেই খেতি বাতি কৰা তোমাৰ ধৰা এতিয়া বিলাহীয়ে হওক বা আন কিছুমানে হওক সেইবোৰ খাই কিন্তু আমাৰ অপকাৰহে হ'ব কাৰণ। যেতিয়া ৰাসায়নিক পদাৰ্থ মানে তাত ছটিয়াই দিয়া হয় সেইবোৰৰ ফলত আমাৰ শৰীৰে সে সেবোৰে মানে আমাৰ শৰীৰত গৈ মানে বহুত অ বেমাৰৰ সৃষ্টি কৰিব আচলতে গম পাইছা নে বাৰু। তুমি কথাটো উম তাকে মই এ কলো তুমি কোৱাচোন বাৰু দুই এষাৰ কথা তাৰ বিষয়ে।
অ তাকে যিখিনি গুৰুত্বপূৰ্ণ কথা আছিলে। সেইখিনি আচলতে তুমি ক'লাই। এতিয়া চাবলৈ গ'লে হে এ আমাৰ দেশখনতো। অৰ্থনীতিৰ মানে এটা। মানে এটা গুৰুত্বপূৰ্ণ অশ হৈছে খেতি মানে কৃষি হয় ন।
হয়, হয়।
মানে দেশখনৰ প্ৰায় ভাগ মানুহে খেতি বাতি কৰিয়ে মানে জীৱন যাপন কৰে।
হয়, হয় খেতি বাতি কৰি জীৱ যাপন কৰে।
তেওঁলোকৰ মানে কষ্টৰ ফলতেই আমি আচলতে যি মানে খাদ্য সেই খাদ্য আ আমি খাবলৈ পাই আছো।
হয়, হয় আমি জীয়াই আছো আচলতে।
কিন্তু এতিয়া যদি আমি চাবলৈ যাওঁ। এ চি ৰাসায়নিক সাৰ আজি কালি কি হয়। এ বহুতো কৃষকে মানে অধিক উৎপাদনৰ লোভত কি কৰে। অ এই খেতি বাতিত আমাৰ এ ৰাসায়নিক সাৰৰ মানে ৰাসায়নিক সাৰ চটিয়াই দিয়া দেখা যায়।
হয়, হয় ৰাসায়নিক সাৰ চটিয়াই দিয়ে হয়।
ৰাসায়নিক সাৰে কি কৰে মানে কম সময়তে ভিতৰতে ভাল। ফলাফল দেখুৱাই কিন্তু কি কয়। মাটিডৰা ম মাটিডৰা মানে যি খেতি কৰাৰ যি গুণাগুণ আছিলে। সেই গুণাগুণটো মানে কম কৰি দিয়ে। অ, যাৰ ফলত কি হয় তোমাৰ সেই বছৰটোৰ ভালকৈ দৰে খেতি বাতি হ'ব। কিন্তু লাহে লাহে লাহে যেতিয়া সেই মাটিডৰাৰ মানে যি উৰ্বৰা গুণটো, সেই গুণটো যেতিয়া কমি যাব তাৰ ফলত এ তাৰ ফলত ভৱিষ্য ততলে গৈ সেই মাটিডৰাত কোনো ধৰণৰ খেতি বাতি আমাৰ নহ'বগৈ।
নহ'বগে।
আৰু যে সেই উম ৰাসায়নিক সাৰ ছটিয়াই দিয়াৰ ফলত যোনখিনি খেতি বাতি হ'ব সেই এ খেতি বাতিৰ ফ ফল মূল বা শাক পাচলি সেইসমূহ খোৱাৰ ফলত আমাৰ বহুতো ধৰণৰ বেমাৰ আজাৰ আৰু অ'ত অত্যাধিক পৰিমাণেৰ সেই মানে বস্তু বস্তুটো খোৱাৰ ফলত আমাৰ মৃত্যু পৰ্যন্তও মানে হোৱা
অহ হয়, হয়। আছে, আছে, আছে।
অ, আৰু তুমি যি উ ক'লাই আচলতে যি আমাৰ জৈৱিক সাৰ, গোবৰ সাৰ বা আমি যি ঘৰতে যি সাৰ প্ৰস্তুত কৰিব পাৰোঁ, সেই সাৰ খিনি মানে যি ৰাসায়নিক সাৰ আছে মোৰ মতে সেই ৰাসায়নিক সাৰৰ পৰিৱৰ্তে, আমি জৈৱিক সাৰ মানে ব্যৱহাৰ
ব্যৱহাৰ কৰিব লাগে হয়, হয়। এইটো একদম সঁচা কথা হয়।
আৰু আগৰ দিনতটো তুমি দেখিছা চাই আগৰ দিনত আমাৰ খেতি কিমান ভাল হয়, কিন্তু তাততো তো কোনো সাৰকতো ব্যৱহাৰ হোৱা নাছ
ব্যৱহাৰ নকৰে হয়, হয়।
সেই সময়ত আচলতে মানুহ সমূহে, মানুহ বি বিলাকে যি জৈৱিক সাৰ সেই সাৰ মা-মানে সেই সাৰ ব্যৱহাৰ কৰিয়েই কিমান ধুনীয়াকৈ খেতি বাতি কৰা দেখা যায়। অ, সেইখিনিয়ে আৰু আচলতে।
অ, হয়, হয়। তুমি যিখিনি কথা কলা সেইখিনি একদম শুদ্ধ কথা কৈছা আৰু আমি মানে কি হয় আ এ তুমি যে কৈছিলা কি লোভত পৰি বেছিকে কীটনাশক দ্ৰব্য মানে তোমাৰ ৰাসায়নিক পদাৰ্থ ছটিয়াই দিয়ে। তাৰ ফলত আমাৰ কিমান অনিষ্ট হয়। তেতিয়া কি হয় গম পাইছা নাই? সেইবোৰ যেতিয়া ছতিয়াই দিয়া হয়, এ তাত, তাৰ পিছতে যেনিবা তোমাৰ সেই মাটিডৰাত ব'ৰ' ষুণ দি দিলে দেই। ধৰি লোৱা, বৰিষ অ, বৰষুণ দি দিয়াৰ লগে লগে বৰষুণত উটি, সেই সাৰ সমূহতো তোমাৰ নদী হওঁক, পুখুৰী হওঁক তোমাৰ আশে পাশে গুচি গ'ল সেইবিলাক দৰৱ। তাৰ পিছত সেইবোৰ সেইবোৰ যদি তোমাৰ এতিয়া যেত যে এ ও পুখুৰীলে য সেইবোৰ পানী যেতিয়া যাব তেতিয়া সেই পুখুৰীত থকা মাছ বোৰে যেতিয়া, সেই পানীবোৰ খাব। খোৱাৰ ফলতো সেই মাছবোৰতো মৰি যাব হয়ে নহয় বাৰু? অ। আৰু' তোমাৰ এতিয়া আচলতে গ আমাৰ গৰু, গৰু হওঁক, ছাগলী হওঁক, কি কৰে গৰু ছাগলীয়ে ঘাঁহ খায়। সেইই ঘাঁহবোৰত যদি সেই তাৰ ৰাসায়নিক থাবোৰ যদি পৰি থাকে। সেইবোৰ যদি গৰুৱে খাই দিয়ে, গৰুৰো বেমাৰ হ'ব আৰু গৰু মৃত্যু মুখতো পৰিব পাৰে। আচ আচলতে, অ। সেইবোৰতো সেইবোৰে আৰু মানে আমাৰ কি হয়, আমাৰ গাঁৱলীয়া মানুহ বোৰে কথাবোৰ বুজি নাপায়। সেই মানে সেইবোৰ কেনেকে ছটিয়াব লাগে কেনেদৰে ব্যৱহাৰ কৰিব লাগে, আৰু কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে সেই কথাটো গম নাপায়। তেওঁলোকে কি কৰে আ' সেইবোৰ আনে মানে আনক দেখি আনে, আনি পেলাই এ ডাইৰেক্ট একো হাতত একো গ্ল'বচ নিপিন্ধাকে, এ মাক্স মুখত মাক্স নিপিন্ধাকে ডাইৰেক সেবোৰ মানে হা হাতেৰে উলিয়াই এ দি দিয়ে, এইয়াত এ এ এইবোৰ শাক পাচলিত দি দিয়ে আমা অধিক পৰিমাণ দি দিয়ে আচলতে লোভত পৰি। তাৰ ফলত তোমাৰ সেই যিজনে সেইবোৰ ছটিয়াই তেওঁলোকৰো মানে তোমাৰ ব এ বে-বেমাৰ হোৱা দেখা পোৱা যায়। আৰু তোমাৰ এতিয়া, কি এ তাৰ ফলত সেইবোৰৰ ফলত মানে আমাৰ কাৰো মানে উপ কাৰ আজিলৈকে হোৱাই নাই আচলতে সকলোে অপকাৰহে হৈছে বজাৰত পোৱা এতিয়া বস্তু খাবলৈ ভয় নিচিনা হৈ গৈছে। গম পাইছা নে বাৰু অ সেইবাবে মই এতিয়া কি কৰিছো। গম পোৱা নাই মই এতিয়া ঘৰতে ধুনীয়াকে অ এনেকে শাক পাচলি হওঁক ফল মূল হওঁক তেনেকে লগাই। দিছো আৰু মই বজাৰৰ বস্তুটো মই খোৱাতো একদম কমাই দিছো ঘৰৰ বস্তুয়ে খাবলৈ লৈছো আ। বুজিছানে নহয় উ হয়, হয় তাকে আৰু এয়া আজি তোমাৰ লগত যিখিনি কথা পাতিলো। মইও নজনা কথা এটা দুটা তোমাৰ পৰা জানি। জানিব পাৰিলো ভাল লাগিল আৰু আচলতে আমি বুজি। পাব লাগে আমি চব কথাৰে বিজ্ঞানত সন্মত এটা কাৰণ থাকে সেই বস্তু বস্ততো বিজ্ঞান সন্মত ভাৱে আমি কামটো কৰিব লাগে ক'ত কিমান মানে দিব লাগে কীটনাশক দ্ৰব্য হওঁক। ৰাসায়নিক দ্ৰব্য সেইটো চাই ল'ব লাগে আচলতে। আৰু মানে নজনা কথাটো আন এজন জনা মানুহক সুধিহে সেই কামটো কৰিব। সেইয়াই আৰু। তাকে তোমাৰ লগত কথা পাতি ভাল লাগিল নজনা এটা দুটা কথা তোমাৰ পৰা জানিব পাৰিলো। আজিলৈ তেন্তে ৰাখো আৰু। বেলেগ এদিন বেলেগ এটা বিষয় লৈ তোমাৰ ওচৰলৈ আকৌ আহিম বুলি আশা থাকিল।
হয়, হয় নিশ্চয়।
উ ধন্যবাদ